শুনা পাইছে।
পাইছে আপুনি পাইছে।
হয় হয় পাইছো
অ টো আছে আপোনাৰ ভাল
এ ভালেই ভালেই
মোৰ ইমান দিছে নহয়
মই কৈছো আৰু আপোনাক মানে এই তিনদিন মই এনেকুৱা কষ্ট খাইছো গৰমত নকবলগীয়া একো নাই আৰু অ তাৰমানে দুপ অ দিনত ঠিকে থাকোঁ দুপৰীয়া ভাতকেইটা খোৱাৰ পিছত উশাহ নোপোৱা নিচিনা হৈ যা তেতিয়ালে গৰমতোও বেছি পৰে ন।
বেছি পৰে আৰু খাবলৈও মন নাযায় ন।
অ যেনে তেনেতো এতিয়া ভো ভোক লাগে ধৰি লওঁক ভোকতো লাগে খাব মনে নাযায়। অশান্তি লাগি থাকে না
বাপৰে এনেকুৱা গৰম।
ৰ'দত আহ অলপ দেৰি ৰখি থাকিলে সিজি যাম একদম।
অ অ হ'ব ন গছ গছনি কাটি কাটি হাৱা।
সেইটোৱে সেইটোৱে মেইন কথা হয়
কি কি যিমান গছ কাটিছে সিমান যদি পুলি ৰুলে হয়
উম তেতিয়া ইমান হেৰি নহ'লহেঁতেন আৰু
আৰু আপুনি ঘৰো বনাব একেবাৰে ৰাস্তালৈকে ঘৰেই বনাব জেগা অকনো নেৰে।
চোতালু নাৰাখে আনকি আজিকালি।
চোতালো নালাগে ঘৰ ভাড়া দিয়া ভাড়া পইচা কেইটাহে লাগে চোতাল কেলে লাগিব।
বিয়া চিয়া হ'লে বিবাহ ভৱনত পইচা দি পাতিম। বাৰ্ডে হ'লে একদম ৰেষ্টুৰেণ্টত পাতিম মানুহ বিলাক এনেকুৱাহে আজি
গছ গছনি কেলে লাগে
অ চাৰিও ফালটো পকা মাটি অকণ গছকিব নোৱাৰা
আহ
কাবাৰ বোলে মাটি কম আছে তেতিয়া বেলেগ কথা হয় নে নহয় ক বোলে ঘৰটো বনাবলে দুই তিনিটা ভালকে ৰুম লাগে তেতিয়া বোলে চোতাল খন নাই কিন্তু চোতাল থকা মানুহ বিলাকেও যে গোটেইখন পকা কৰিপেলাই
হয় নাই বোকা গছকিব লাগিব যে আগতে বোকা গছকা নাই
তাৰপিছত তাৰপিছত আকৌ একেবাৰে ফুলৰ বাগিচা কৰা ক'ব কি নাচাব একেবাৰে টাব বিলাক আনি আনি
অ সেইটো হেৰিহে আৰু ফেচন তাৰ খালি গছ পুলি এটাকে ৰুচোন
আপুনি সেই সেই ফুল পুলিটো যদি মাটিত ৰুৱে কি ধুনীয়া এটা হেৰি হ'ব হয়নে
অ টাবততো ইমান অ তাকে ফুলে ৰুৱক
মাটিখিনি হেই নকৰি ন অ এতিয়া জবাব ফুলৰ গছ এজোপাৰ কথা কৈছো হা সেই জবাব ফুলৰ গছজোপা জানো তাবত ৰুলে সেই যিটো আপোনাৰ আচল গছজোপাৰ পৰা গোটেই পাতৰ পৰা গুৰিলেকে যিটো আমি ঔষধি বস্তু পাও সেইটো জানো আপুনি তাপত ৰুলে পাব কওকচোন ডাঙৰ হব কেতিয়াও নহয় জবাফুলৰতে পাতৰ পৰা ঠাৰিৰ পৰা ফুলৰ পৰা চব কাম দিয়ে না
আহ এতিয়া নহয় জবাব নাই
উম সেইটোতো তাপত ৰুৱা বস্তুয়েই নহয়
অ কিন্তু সেইটো যে কিমান উপকাৰী সেইটো বুজিয়ে নাপায়
বুজি নাপাই তাকে
এনেই চাবচোন যত মানে গছ গছনি আছে সেই জেগাটো অলপ ঠাণ্ডা
উম
আৰু য'ত গছতটো মানে নাই সেই জেগাটোত আপুনি থাকিবই নোৱাৰে
উম এতিয়া আমাৰ এইখিনিত ক'ব নালাগে নতুনকে মানুহে মাটি লৈ থৈছে আমিও নতুনকে মাটি কিনিহে ঘৰ বনোৱা তাৰ পিছত মানে কি হয় উম আমাৰ অৰ্জিনৰ পাপাৰ বৰ বেটা আমি কোৱাৰটাৰত আছিলো তাৰ পৰা মাটি খিনি ঘৰ বনাইছো ইয়াতে তাৰ পিছত মেইন কথা হ'ল আমাৰ এইখিনি এতিয়া মানুহখিনি অহা নাই মাতি লৈ থৈছে এতিয়া যদি আপুনি আমাৰ বাৰাণ্ডাখনত বহি থাকে নহয়। আপোনাৰ অকন ওৱান মাৰ্চেন্ট যদি আপোনাৰ গৰম অনুভৱ হয় আপুনি মানে কেনেকোৱা লাগিব যানে। এ চিতহে সোমাই আছোঁ এনেকোৱা ধুনীয়া বতাহ মানে কাৰণ চাৰিও পিনে এতিয়া গছ গছনি যেতিয়াই মানুহখিনি আহি যাব ঘৰ বনাব তেতিয়াই গোটেই গছ গছনি বোৰ কাটি পেলাব তেতিয়া ম ঘৰৰ যিমান সংখ্যা বৃদ্ধি হব যিমান ঘৰ বেছিকে বনাব সিমান গৰমৰ তাপ মাতা বাঢ়িব হয় নে নহয়
অ সেইটোয়ে এতিয়া গৰমতটো বেছি আগ মানে ককাই ভাই চব একেলগে আছিলে ন ছটা হ'লেও সাতটা হলেও একেলগে থাকে ঘৰখনত এতিয়া যদি ককাই ভাই সাতটা ঘৰ সিহঁত য ঘৰ লাগিব দুটা লৰা ছোৱালী জন্ম দিব দহ জেগাত মাটি কিনি ঘৰ বনাই থব আগতো নাছিলে চব একেলগে আছিলে পৰিয়াল এটাও হৈ আছিলে একেলগেও থাকে আজিকালি মানে চব বেলেগ হৈ গল ন
উম মিলা প্ৰীতিটো বেছি আছিলে আগতে
অ এতিয়া সেই বস্তুতো নাই মানে মৰম চেনেহে মানে নিজৰ ক ককায়েক ভায়েক হঁতৰ প্ৰতিও মৰম চেনেহ নাই মানে
নাই নাই নাই
নিজক লৈ ব্যস্ত চব
আজিকালি ককায়েক ভায়েকটো বাদেই দিয়কচোন উ মানে কি বুলি ক'ম আৰু নিজৰ ভাই ভনীয়ে মৰম চেনেহ নাইকিয়া নিচিনা হৈ গৈছে আৰু
অ সেইটোৱেই নহয় এ মানে মানে হৈছে মানে এই মানে যুগতটো কিবা এটা হৈছেগে
উম সঁচাকে আগৰ নিচিনা কিন্তু চবৰে নহয় বাৰু চব নহয় আমাৰ এতিয়া বাই ভনী তিনজনী ঠিক আছে আমাৰ তিনিজনী হয়তো আমি তিনিজনী তিনজনীক পইচা দি সহায় কৰিব নোৱাৰিব পাৰো এতিয়া তিনজনীয়ে মানে কলৰ নিচিনা ভাল পাওঁ মই যদি ঘৰলৈ যাও বাইদেউ ভন্টি আনকি এনেকোৱা আমাৰ পৰিয়ালতটো বাইদেউহতৰ মাক নবৌৱেক ককায়েক ভিনদ গোটেই স পৰা আহি যায় মানে ইমান ভাল পায় তাৰমানে কি কিছুমান কি হয় মই ঘৰলে গ'লে মোৰ মানে এ থকা বেছি নপৰে কাৰণ মোৰ ডিউটি থাকে ল'ৰা স্কুল থাকে না বস্তু মিলাই পেলাই যাওঁ যে কম সময় হয় মই আকৌ বাই তেহতৰ ঘৰৰত অকমান প্ৰায় বেছি কিলোমিটাৰ নহয় দহ কিলোমিটাৰ মান হ'ব সেইয়া বাইদেউহত অকমাণ গাঁৱৰ ভিতৰত মই মানে তাৰ সুবিধা বিলাক অক কম যে মই সনেকণ যাবও টান পাও আৰু মানে যাবলৈ নিমিলেগে সেইকাৰণে সিহত গোটেই ঘৰৰ মানুহ উঠি আহে মোক লগ কৰিবলে এনেকোৱা এটা মানে গোটেই ঘৰতে আমাৰ ঘৰতে বনাই কৰি খাও মেলো মা ঘৰতে অকল এটা নহয় ন শহুৱে শাহুৱে ক পৰা ধৰি চবেই আৰু মই যোনদিনা সিহঁতৰ ঘৰত গ'লো মই এনেকোৱা কৰিব ম ম তে থম নে মানে তলতে থ'ম নে ক'ত থম মানে এনেকোৱা মানে পাগলা নিচিনা হয়তো বাইদেউ আৰু শাহু শহুৰ মাজত অকণ বেয়া কিবা থাকিব পাৰে কিন্তু আমাৰ মানে সেইবিলাক সেনেকোৱা মানে ৰিলেচন বিলাক কিন্তু চবৰে সেইটো নহয় বাৰু সেইটো কাৰণেই কৈছো
অ সেইটো থকাটোতে বেলেগৰ লগত সেইটো ইউজ কৰিব সেইটো নহয় আৰু
অ সেইটোৱে অহ কিন্তু বিৰাট মানে হয়তো আমি পইচা পাতি বাই ভনী এজনীকো দি সহায় কৰিব নোৱাৰো। কিন্তু আমি ফুললি থাকো। বেলেগ এনিথিং প্ৰব্লেম সেইকাৰণে কোনো তই বুলি কবলৈ সাহস নকৰে। উম। অ আমি এনি টাইম কথও পাতি নাথাকো বোলে এনি টাইম বোলে কথা পাতি থাকিব লাগিব সেনেকুৱা ধৰণ। ন মানে একো নাই গম পাইছে।
অ অ'
যিটো সকল সোন কৰো ভাল নে বেয়া নে। এনেই ধেমালিকে অকনমান কৰিলো ফতুৱাকে অকনমান কৰিলো এনেকে। পাৰ কৰি দিম আমি।
অ তাকে আৰু এইবোৰ মানে হেৰি হয় আৰু
উম আনকি আমাৰ ছোৱালী কেইজনীক আমি যেনেকে ফোন কৰি কথা পাতো, আমি কম পাইচাতো, কেতিয়াবা পাতো, কেতিয়াবা ভিডিঅ' কলতো তিনিজনীয়ে পাতো, কিন্তু আমাৰ মাৰ লগতে ইমান কথা পতা নহয় এনেকুৱা মানে
হাঃহাঃ।
এনেকুৱা তাৰমানে মাৰ মোবাইল আছে মায়ে ইউজ কৰিব নাজানে আৰু যেতিয়া ফোন কৰো আমাৰ মায়ে কি মোবাইলতো গ্ৰদেজত ভৰাই থৈ দিয়ে। কাৰণ হেৰাই যায় বিচাৰি নাপায় তাৰপিছতে গদজৰ পাৰ থৈ দিয়ে। তেতিয়া কোনটো মিচ কল চাবও নাজানে। কৰিব জানে অকল তাতকে সেইকাৰণে আমি তিনিজনে কথা পাতি থাকো, আৰু তেমনো কি আৰু মাৰ লগত আৰু ভন্টি পাই ভন্টি ঘৰত আছে এতিয়া গম পামেই মাৰ ধৰিক কিবা প্ৰব্লেম হলে বা কিবা হলে এনেকুৱা মানে কাহিনী বিলাক অ সেনেকুৱাই এনেকুৱাই কথাাতটো কৈছো কাৰো একো নহওক সবিলাক আশা নকৰো কিন্তু মানে গম পামেই ভন্টি ঘৰ আছে এতিয়া ভন্টি ঘৰ নাথাকিলে ধৰি লওক ভন্টি মা মই গোটেইজনী বেলেগ বেলেগে কথা পাতিব লাগিব। ভণ্টি ধৰি লওক বিয়া হোৱা নাই ন বিয়া হোৱা পাছৰ কথা কৈছো।
অ তাকে আহে তেতিয়াতো পাতিবই লাগিব আৰু
অ তেতিয়া পাতিবই লাগিব এতিয়া ভণ্টি আছে যেতিয়া ভন্টিৰ লগত পাতি দিও হৈ যায় মা লগত নাপাতোৱেই। যেতিয়া যাম খালি তেতিয়াহে লগ পোৱা হয় বা কেতিয়াবা। খুব যদি মনত পৰে তেতিয়া মই ভণ্টিক ডাইৰেক্ কওঁ মাক দেচোন মাৰ মাতটো শুনিব মন গৈছে। তেতিয়া মানে শুনো এনেকে কথা পাতো। আৰু মাক মাতটো শুনি গ'লে কিবা সটে খুন্দা মাৰি ধৰে অ কিয় নাজানো। তেনেকুৱা পৰিস্থিতিতে নাথাকো লাগিলে হাঁহি ফূুৰ্তি কৰিয়ে থাকো মই, কিবা এটা মানে এ সুকে খুন্দা মাৰি ধৰে খুব দুখ লাগে মানে
অ সেইটো এটা বেলেগ বস্তু নহয় অ সেইটো
অ সেইটো কিয় নাজানো। মই যিমান ফূুৰ্তি দিয়া নাথাকো যিমান হেৰি নাথাকো যেতিয়া মোক শুনিব মন যায় মই যিমান ফফুৰ্তি থাকো। মুঠতে বা মায়ে যদি ফোন কৰি মোক কেনেবাকে বোলে মোৰ মাতোক শুনিব মন গৈছে বুলি ক'লে মাৰ ম। শুনা মাত্ৰকে মোৰ বকুখন খুন্দা মাৰি ধৰে মানে। কি হয় মই নিজে কব নোৱাৰো।
অ নোৱাৰে মানে চবেই নোৱাৰে মানে সেইটো। হেৰি কৰিব আমাৰ হৈ গ'ল আৰু এতিয়া কাৰণে এতিয়া বিশ বছৰ হ'ল ন এতিয়া। হৈ গ'লগে আৰু
উম
আকৌ ফোনটো দে দিয়ে ফোন মানে দিনত চাৰি পাঁচবাৰ। কেতিয়াবাতো ছয় সাত বাৰ‌
উম
দেউতাকে এনিটাইম দেউতা থাকেই মানে সেইটো কাৰণে ইমান টো। নহয় মানে আৰু মোৰ বাই মই অকলশৰে। দাদা আছে মই দাদাৰ লগতো ইমান হেৰি নাই বৌ লগতহে কথা চথা পাতো।
আহ
দেউতা মাই এনি টাইম ফোন কৰিয়ে থাকে ইহঁত দুটা কি কৰিছে পঢ়িছে নে খালে নে নে চব এইবোৰ মানে উঠা কৰা এনে টাইমে মানে যে মই ঘৰ‌ খনতে আছো তেনেকুৱা লাগে মানে।
সেনেকুৱা হলে ভালো লাগে বাৰু এনে কোন জেগাত আপোনাৰ মা‌ ঘৰ
বেচৰীয়া আমাৰ এই বেচৰ অ অ
অ অ এ এতিয়া আপুনি যে গৈ আছে ক'ত বিশ্বনাথ চাৰিআলি গৈ আছে নে ইয়াত
নাই নাই বেচৰিয়া বেচৰিয়া
অ বেছিয়ে আছে ন অ ঘৰত আহিছো বুলি
অ অ অ অ অ ঘৰলে আহিছো যে এ বাৰ্ষিক কাম যে হেৰি ন নাই থোৱা আৰু চাই আহিলো মই ঠিক কৰা হ'লেই আৰু মানুহ আগৰে চিনাকি বাৰু আমাৰ ঘৰ মানুহ
অ অ
গৈ সেই চাইয়ে আহিলো আৰু কেনেকা কি? অ আজিগলে যাব ব নাপ
অ তাকে
কাইলে আৰু যাব
হা হা? হেল্ল'। ভাত বনাম।
আহ হেল্ল'।
নাই নাই বনোৱা নাই দেৰি দেৰি আছে আইঅ। অ কাইলৈ বন্ধ সেইকাৰণে মানে আজি লৰাক নপঢ়াও সিও শুই আছে। কোৱা নাছিলো নেকি কৈছিলো নেকি ন কালি আপোনাৰ ল'ৰা গাটো বৰ ঠিক নহয়। সেইটো কাৰণে তাক পঢ়ুৱাও নাই আজি সি শুইয়ে আছে শুয়ে থাকিব দিছো। উঠাই দিয়া নাই মানে টিউচন ও নাছিলে বাও আজি তাৰপাছত এ হেৰি কাইলৈ তৌ দিনটো পাই যাম ন পঢ়াব পাৰিম। সেইকাৰণে মানে আজি নিজে আও বিন্দাছ, আহি পেলাই গা পা ধুই পেলাই বিচনাত চাহো খোৱা নাই হাচবেন নাই আহিলে খাম।
অ আমাৰ আকৌ এটা শুৱাই থৈ গলো উঠি বোলে, ভাৱৰীয়া মেকআপ কৰি আছে যে। হেৰি কৰি আছে সিও ভাওন লৈছে। বান্দৰৰ ভাও লৈছে।
অ।
য ক কিন্তু এইবোৰ পোৱা নাই ন প্ৰথম পাইছে সি।
অহ।
তাৰমানে সি ক'ব নোৱাৰা হৈ আছে মানে,।
অ সেই নহয় নহয় পোৱালি মানুহ যে এইবিলাক চব থাকিব লাগে জানে। আমাৰ লৰা কিন্তু এইবিলাক চখ নাই অ।
ইয়াত পাইছে তাত নাপাই যে।
অ সেই আমাৰ লৰাও ইয়াত এনেকুৱা হে ইয়াত মানে নাপায় যে এইবিলাক বস্তু। আছে নামঘৰ মই সঁচা কথা কবলৈ গ'লে পোৱালিক ভাওনা চাবলৈ নিয়ে পোৱা নাই। আজিলৈকে সি সাত বছৰ হল দেখিয়ে পোৱা নাই তাৰমানে এনেকুৱা। নিজে টোপনি খতি কৰিব নোৱাৰো বেলেগক কি হেৰি কৰিম কওকচোন। পোৱালিক কি নিম, আগতে ভাল পাইছিলোঁ এটা সময় মন, যোৱা হৈ যায় ভাওনা চাওনা চাবলে।
অ সেইটো হয় মোৰো তেনেকা একেই নহয় এই নহয় আপোনালোকৰ হেৰি তাৰপিছত নামঘৰটোত হৈ আছে তো ভাওনা। কালিও আছিলে আজিও আছে।
উম নাযাও মই। মন নাই ৰাতিপুৱা অকমান দেৰিলৈকে এনেও শুম।
লোকে
আহ?
কালি গ'লো কৃষ্ণ নচা চলো চাই গুচি আহিলো।
আপুনি আহিছিলে।
অ গৈছিলো।
আচ্ছা।
এহেতে ফোন মাৰি আছিলে গৈছো গৈ কৃষ্ণ নাচাখিনি চাইছো আৰু আহিছো মানে। নাই আৰু অ বাৰটা চাৰে বাৰটাই পাল প্ৰায় বাজি গ'লগে।
মোক ফোন এটা কৰিব লাগিছিলে মই গ'লো হেঁতেন এপাক।
অ এনেকে নহয় দেৰিও হৈ গৈছে যে বেছি সেইকাৰণে
আচ্ছা অ একো নাই একো নাই মোৰ মই এটা দেৰটা লৈকে এনেও ঘৰতে টোপনি খতি হয়, আৰু ভাওনা চাবলৈ যাবলৈ ধৰ্য নহয়গে। সেইকাৰণে নে মই নাযাওঁ।
অহ হহ
মেইন কথা হ'ল সেইটো মই আপুনি চিন্তা কৰকচোন এ এতিয়া ল'ৰাটো এঘাৰটা চাৰে এঘাৰটা লৈকে পঢ়াবই লাগে। কাৰণ আহা দেৰি হয় না তাৰপিছত ভাতত যাওঁহে বনাবলৈ তাৰপিছত খুৱাই বোৱাই শুৱালেতো এটা ডেৰটা বাজেই মোৰ। আৰু শুৱালে টোপনি পুৰা যোৱা কাম বুলি দুটা বজাত দুটা বজাৰ পৰা চাৰিটা বজালৈকে দুঘন্টা শুওঁ তাৰপিছত আকৌ ৰাতিপুৱা উঠিব হলেই এতিয়া ওৱানত।
ৱানত ইমান প্ৰেছাৰ দিয়ে যে কিয়?
প্ৰেছাৰ নিদো টিউশচনৰ পৰা মই আহোতে তাক পঢ়াবলৈ নটা মানত আৰম্ভ কৰোহে।
অ'। আমাৰতো দেখোন ইমান মই হেৰি নকওঁ ইহঁতৰ তাইকো কৰা নাছিলো কিন্তু দেই। ইমান একে লাগি থকা নাছিলো মানে কাৰণ এতিয়া সিহঁতৰ বয়সটো ইমান হেৰি নহয়তো। মই আমাৰ ল'ৰাকো এতিয়ালৈকে মই প্ৰেছাৰে দিয়া নাই মানে সিহঁতৰ মেণ্টেলি এটা ফ্ৰী হ'ব লাগে ন।
উম সেইটো হয় বাৰু
এটা কথা মনত ৰাখিব টিউচনত পঢ়োৱাতকে বা এনেই ৰাতা মাৰি পঢ়াত কি নি নিজৰ ব্ৰেনেদি পঢ়ি পেলাই যিমানটোৱে নম্বৰ নাপাক লাগিলে সি নিজে বুজি জানি সেইটোহে ডাঙৰ কথা সি কি বুজিছে। সি এশৰ ভিতৰত এশ পালে যদি একো বুজি নাপাই সি এশ ভিতৰত এশ পাইছে কি লাভটো হ'ব কওকচোন। তাৰ ত লাইফটোত একো নাই সেইটো কিন্তু বুজি পাই সেই লে ত্ৰিছ পাওক।
সেইটোৱে নহয় নহ মই তাৰ টিউচন দিয়া।
কি কৈছিলো।
হেল্ল'
আহ হেল্ল' অ
অ মই তাক টিউচন দিয়া মেইন কাৰণ হ'ল মই টাইম দিব নোৱাৰো। যে মই আহাই ইমান দেৰি হৈ যায় তাৰ লগত লাগিবলৈ ধৰ্য্য নাই মই পঢ়াও মানে তাক ক খৰচি খৰচি পঢ়াই নাথাকোতো তাৰ আগত মই বহি থাকো কম চে কম তাৰমানে কি পোৱালি। পঢ়ি এতিয়া সৰু হৈ আছে না বহি নাথাকিলে মন নকৰে পঢ়িবলে। টিউশচনত যিখিনি দিছে বা স্কুলত যিখিনি দিছে মই বহি থাকিলেহে কৰে মানে সি। আৰু তাৰ মানে। এ বেলেগ ফিজিকেলি একো প্ৰব্লেম নাই তাৰ সি বস্তুটো বুজি নাপায় পুতুককে অ সেইটো বস্তু মই খৰচি মাই পঢ়াই নাথা কোতো মানে বহি থকা মানে পঢ়াই থকা বুলি মই অনুভৱ কৰো আৰু
অ ন সেইটোৱে মানে আকৌ সিহতৰ লগত লাগি বহি নাথাকিল লাগাতো পিছৰ কথা বহি থাকিলে নপঢ়ে ন মানুহ দেখি থাকিব লাগিব।
তাকে ক'ত পালেহি আপুনি হেল্ল'
হেল্ল' হেল্ল' হেল্ল'
হেল্ল' হেল্ল' শুনিলে। অ শুনিছে।